হেল্ল'
গ ত হেল্ল' মাহতি শুনিছা
অ
অ সংচপ
হয়
মই হেৰি কিতো মায়ে ভাত খাব গৈ আছে মই আকৌ পকাত পৰি আছো আহি চ লিব
তুমি ভাত খালা কিয় আজি ইমান দেৰি ঔ মাই গড তিনিদিনৰ মোৰত তিনদিন পুৰহি কোৱা আজি শুনিছো।
পুৰহিৰ পা আজি শুনিছো ভাত খাইছা বুলি তুমি। নাই খোৱা, ভাত নাথাকিলে, আজি আমুক বনালে কালিত তামুক বনালে। অ দুদিনটো বেলেগ কিবা কিবি বনাইছে সেইটো কাৰণে তুমি খোৱা নাই।
এদিন বেঙেনা এদিন হেৰি অঁ এদিন ভেন্দি আ আছিলে এদিন বেঙেনা অঁ।
আকৌ মাটি দালিও আছিলে
অঁ আকৌ কালি নাবাচিলে। আজিও নাখালো হেঁতেন নহয়, আজি কি হ'ল জানা?
উম।
ভাত মানে গা চা ধুই আহিলো গা ধুবলে যোৱা আগতে হা, আহি পাইছো শুনিছো খুৰাই কৈছে খুৰাক সুধিলোঁ কি আছে খু়ৰাই কৈছে ৰহৰ দালি সেইকাৰণে
উম।
আহ তাৰপিছত মই ভাবিলোঁ গাটোকে ধুই আহোঁ তাৰ পিছত গা চা গা ধুলো যাবলৈ ওলাওঁতে কমিলাই কৈছে আহ আনাৰজ খাই যা। নাযাবি ধুবলে তেনেকে কলে, তাৰ পিছত সি পঁচিশ টকাকে আনিছে জানা সস্তা।
অ মোক কালি ভাইটিয়ে কৈছে সি পাতিছে ছিলে ন তোমাৰ লগত সি কৈছে সিহঁতৰ লগৰ অঁ আমাৰ ইয়াত তোমাৰ এটা পঞ্চাছ টকা হৈ আছে।
ত ডাঙৰটো নে সৰুটো?
মানে মিডিয়ামটো আৰু।
ইয়াতো সেই মিডিয়ামটোৱে মানে ইমান ডাঙৰ নহয় আক দেই।
অ মানে নহয় মিডিয়ামটো তুমি পঁচিশ টকা দিব পাৰি। পঁচিশ টকা নহলে তুমি চিপচ এপেকেট পাই।
মই মই যোনটো যে আনিছিলো সেইটো ষাঠি টকা সেইটোতকে ডাঙৰ হে।
অঁ।
ইহঁতি অনাকেইটা।
উম সিহঁতে ক'ৰ পৰা আনিছে নো?
এই ইয়াৰ পৰা ডাইৰেক্ট, নহয় নহয় ডাইৰেক্ট দোকানৰ পৰা।
অ সেইটো কাৰণে, দোকানৰ পৰা যেনিবা তোমাৰ এ এটাই ভাল তুমি বস্তুটো চাইজটো চাই এটা আনিব পাৰি।
অঁ সেইটোৱে।
বা ভাল নে বেয়া তেনেকুৱা চাই।
অঁ।
কিন্তু অনলাইন সেইটোৱে বেয়া আৰু নেপায়। কালি আমাৰ খাচী আনিছিলে দেই তাৰপিছত মই খালো এইবাৰ প্ৰথমবাৰ মই তাৰ মুখত শুনিছো মানে।
অহ।
কি কৈছে তোমাৰ মুখত খাচি মাংসৰ কথা শুনি মোৰো খাব যে মন গ'ল।
মোৰ দুখ লাগি গ'ল মই বোলো ৰ। মই পইচাটো সোমাই ল খাবি কৈছে নাই তই নিজৰ পইচাই বস্তু আনি ল। লৈ খাই বৈ এনজয় কৰিব লাগে মানহে বস্তু আনি থাকিম পিছত।
উম সেইটো হয়।
মানে সিহঁতৰ ঘৰ সিহঁতৰ ঘৰত নাচলেও খাচি তেনেকে অ সিহতৰ হাঁহ বেছি বেছি কে খাই হাঁহ, গাহৰি।
আমাৰ ঘৰত আকৌ খাচী চলে খালি মইহে নাখাও বাকী মানে আমাৰ মা, দেউতা আমাৰ দেউতাই মানে হাঁহ খাব নোৱাৰে। আমাৰ দেউতাৰ কিবা প্ৰব্লেম আছে যে এইবিলাক এ ঢেৰ প্ৰব্লেমৰ কাৰণে হাঁহ খব নোৱাৰি।
হাঁহ বহুত বেমাৰৰ কাৰণে বেয়া যে।
আৰু আমাৰ দেউতাৰ পাইলচও আছে।
উম।
তাৰপাছত সেইকাৰণে দেটাই নেকাহী তাপাচত সেইকাৰণে মানে আমাৰ বেছিকে খাচিয়ে অনা হৈ থাকে আৰু আমাৰ দেউতাই ব্ৰইলাৰও নাখায় মানে ব্ৰইলাৰ স্কিন ব্ৰইলাৰ স্কিন প্ৰব্লেমৰ কাৰণে বেয়া নহয়।
ব্ৰইলাৰ স্কিনৰ প্ৰব্লেমৰ কাৰণে বেয়া নহয়।
অ গম পাও।
সেইকাৰণে আমাৰ দেউতাই ব্ৰইলাৰ নাখায়।
উম।
সেইকাৰণে আমাৰ ঘৰত খাচী আৰু লোকেল মাছ। আহ প্ৰায়ে আমাৰ ঘৰত খাচি থাকে। আৰু আমাৰ বাই ও
আমাৰ একেবাৰে ভাল পোৱা বস্তু এটা নচলে মানে আগতে ভাল নাপাইছিলোঁ কিয় আগতে মায়ে মায়ে নোখোৱা কাৰণে আমিও নাখাওঁ। হাঁহটো তাৰপিছত আমাৰ মানে আমাৰ আগৰ জেনেৰে্চনটোৱে মানে আমাৰ দেউতাহঁতৰ খিনিয়ে গোটেইখিনি হাঁহ বুলি ক'লে পাগল। এতিয়া লাহে লাহে আমাৰ খিনিও আমিখিনো মানে আমি গাহৰিটো পাগল আৰু হাঁহো পাগল। এতিয়া কিন্তু এই
অ ইযৰটো মন গৈ থাকে তাকো কোল্লাকে বনাই খাবলে।
উম।
জাহা তাহাঁ কে নহয় ক'লা কে একদম। মোক -মোকো মাজে মাজে কৈ থাকে। টা মন গৈছে মোৰো মন গৈ থাকে কিন্তু গৰমৰ কাৰণে সাহস নকৰো আৰু।
বহুত ধুনীয়া বনাই মায়েও ভাল বনায় কিন্তু আমা দেউতাই হয় কিবা আমাৰ দেউতা মানে কেনেকুৱা জানা আমাৰ দেউতাই যদি ঘৰত তুমি কিবা বস্তু বনাব দিয়া আমাৰ জ্বলাবই জ্বলাব তাৰমানে বেয়াই দিব সেইটো মানে খাটাা তাৰমানে আমাৰ দেউতাই মানে কম বস্ত
এ একেৰাহে চাগে চাই নাথাকে মানে আৰু একেৰাহে চাই থাকিবলৈ অশান্তি পাইছেগে
কিন্তু যেতিয়া যে কিবা যে ভোজ চুজ নহবা পিকনিক তেনেকুৱাত গ'লে যে তেতিয়া আমাৰ দেউতাই বনায়
উম
তেতিয়া কি ধুনীয়া বনাব বুলি কৈছোন
উম আৰু এনেও মতা মানুহ বিলাকৰ হাতবিলাকৰ বস্তু খাই ভাল লাগে
অ কিন্তু আমাৰ দেউতাই ঘৰত যে অলপ কম বস্তু বনাব নোৱাৰে মানেতে দেউতা মানে বেয়া পয়ে বেয়া পাব বুলি কৈছ
উম
সেয়ে কম বস্তুত আন্দাজ নাপায় নেকি
অ সেইটোও হ'ব পাৰে এ আৰু সৰহক বস্তু থাকিলে লৰুোৱা মানে ল বিলাকও টাইমিং বিলাক বেলেগ হয় কমকে বস্তু হ'লেও লৰোৱা মেলোৱা টাইমিং বিলাক বেলেগ হয় সেইটো কাৰণে উম আমাৰ আগতে মানে মোৰ মনত অ
কোৱা কোৱা
হেৰিকেতো মোৰ মনত থকা থাকে মানে তয়া নিজে বস্তু আনিব নিজে বনাব মানেকৈ ধৰা মাছ একদম গোটা কুটিকে আনিব গোটেই কেইটালৈ আমাৰতিয়া চাইজটো ডাঙৰ হ মাছৰ মানে আমাৰ চেহেৰাৰাক কেইটালে চাই পেলাই মাছটো আমাৰ ডাঙৰ হ কিন্তু মানে গোটা গুটিকে আনিব একে গোটা গুটিকে সঁচা কব গোটা গুটিকে বাই দিবানে তেনেকে হয়
আহ
প্ৰায় বস্তু মানে নিজে আনিব নিজে চফা ধৰা মাছটো মেইনকে মাক্ক চফা তফা কৰিব নথয় আৰু নিজে চফা তফা কৰি বনাই
উ
এবাৰ কি কৰিছে দেই দেউতাই আকৌ জলকীয়া খুব খায় কিনো হ'ল নাজানো আৰু জলকীয়া ভাজি বনাইছে
অ
ইমানি জক গুটি জলকীয়া দি যেতিয়া বনাইছে ছে গোটেইখননো জলকীয়া জলকীয়া গোন্ধই হব
অ
ইমানেই ধৱাইছে আৰু ইমানেই জ্বলা আমাৰ কাহ আহিছে মানে আমি ভাত আগফালে খাব মই ভিতৰত খাব পৰা নাই মানে আমি একে আগফালে বাৰাণ্ডাৰ চাইডত থকা ৰুমটোত আমি ভাগ খাবলগীয়া হৈছে
অ
সেই তেনেকুৱা মানে
জ্বলা বহুত খায়
বহুত জ্বলা খাই আমাৰ এটা গাতো ইমান জ্বলা খোৱা হেৰি নাই
অ দেৱাংগৰটো মাজে মাজে জ্বলাই খাব নোৱাৰে ন
অ সতা দেখিছে সি সি মইতো জ্বলা অকণ খাবয় পাৰো সি একেবাৰে খাব নোৱাৰে
কি মোক দেখিলে কৈ থাকে মই মানে অলপ জ্বলা খাও হা ইমান বেছি নাখাও কিন্তু মই খাওঁানে মই তাতকেতো বহুত বেছি খাওঁ ত সি মানে মোক কৈ থাকে আৰু যে মই ইমান জ্বলা খাও
সি খাব নোৱাৰিলে আমি যাও ভাল লাগে ন কিছুমান জ্বলা খাই
এবাৰ এই যে আমি সিদিনা যে গৈছিলো তেজপুৰণ তেতিয়া আমি প্ৰথম গৈয়ে আমি হোটেল এখনত সোমালো হা ইমান ভোক লাগি আছে ন ময়ো এফালপা গৈছো সিও সিফালপা আহিছে তাৰ পিছত ভাত খাম বুলিয়ে গ'লো হা কৈছে মানে নিৰামিষ ভাতে অৰ্ডাৰ কৰিলো মই মানে কলো মই এতিয়া মাংস খাব মন যোৱা নাই কাৰণ ডাইৰেক্ট হেৰিয়পা পৰা গৈ খাব মন নাযায় ন কেতিয়াবা তাৰ পিছত নিৰামিষ ভাত অৰ্ডাৰ কৰিলো কিন্তু মানে আমলেট দুটা দিছো আৰু লগতে আচ্ছা তাত আলু পিটিকাও দিছে হা ধেই কিবা কিবি দিছে ঢেকীয়া ভাজি আলু পিটিকা বিনৰ ভাজি অ সেইটো অকণ অকণকে ধেই কিবা কিবি দিছে তাৰপিছত মানে আলু পিটিকা মোৰ এতিয়া খাই দিছো বহুত বেছি জ্বলা মানে একে ডাইৰেক্ট বীজলকীয়া দিছে বিজলকীয়া দি বনাইছে মানে গোন্ধটোও ভাল আহিছে তাৰপিছত মই তাৰ খিনি লৈ লৈছো মই চোন নোৱাৰা ধৰি খাবলৈ আগতে বোলো খাব নালাগে কাৰণ আকৌ নহবা থাকিব নোৱাৰিব হয় নাই কোৱা বেছি জ্বলা খাই বাকী খিনিতো বেছি জ্বলা দিয়া নাই হা বাকী চবতে মিডিয়াম দিছে কিন্তু আলু পিটিকাটো মানে একে ক'ব নোৱাৰা জ্বলা দিছে
উম বিজলকীয়া দি দিলে এনেও জ্বলা হ'ব
উম কিন্তু মোৰ খাই ভালে লাগিলে আলু
মোৰ ই ইমানো মানে ইমান বেছি জ্বলা খাব নোৱাৰো হ'লেও জোখৰ এটা খাব পাও মোৰ বিজলকীয়া কেঁচাকে পালে মানে মোৰ বৰ ভাল লাগে খাই
গোন গোন্ধটো ময়ো ভাল পাও
উম গোন্ধটোতে খাব মন যায় মানে
উম সেইটোৱে সেনাখন দেই
ত মোত মোতকে বেছি জ্বলা সেই খায় আমাৰ
অ অ আমা আকৌ তাতকে বেছি মই খাও দেই
উম মানে মই যিমান এনেই তুমি যিমানটো মান খাব পাৰা সিমানটো মও খাব পাৰো মোতকে সি বেছি খাব পাৰে
অ
মোৰ পিয়াজ পিয়াজ জলকীয়া এইকেইটা বস্তু আও নেমু
অ সেই
ইমান খাব পাৰে নহয় মই মানে বিচুতি খাই যাও
হে টেঙাও খাই। মই কেঁচা পিয়াজ খাব নোৱাৰো জানেনে এই যে মোৰ কেঁচা পিয়াজ একেবাৰে মই সহ্য কৰিব নোৱাৰো মুখত আহিলে যে মোৰ
মই ৰুটিৰ লগত কেতিয়াবা খাও কিন্তু ভাতৰ লগত তেনেকে নাখাও।
মই অকণমান কেঁচা পিঁয়াজ মানে মই মুখত আহিলে সহ্য কৰিব নোৱাৰো। সেইদিনাখন যে সেইকাৰণে যে চাওমিন একজেকেচ কেঁচা পিঁয়াজ যে দিওতে যে মই যে চাইড কৰিছিলো যে
উম', মই কেঁচা জলকীয়া বেয়া পাওঁ এই বিজ জলকীয়া বাহিৰে এইবিলাক কেঁচা জলকীয়া মই বহুত বেয়া পাওঁ।
উম',
আৰু কেপচিকাম মই মৰি যাব পাৰো মোৰ কেপচিকামৰ গোন্ধটো একেবাৰে সহ্য নহয়
কেপচিকাম ময়ো বহুত বেছি বেয়া পাওঁ কেপচিকাম পালে যে মোৰো একে খং উঠি যায় তাৰমানে কোনোবাই যদি মাংস
মানে মোৰতো খঙত একদম আমাৰ ধুনু
আমাৰ মাও আ মায়েও কেতিয়াবা কেতিয়া মাংসত কেপচিকাম ঢালে মোৰ একে মাথা বেয়া হৈ যায়।
অ', আকৌ চিলি চিকেন যে মোৰ যে সেই কেপচিকামৰ কাৰণেই অশান্তিত অ', গোন্ধডাল আহি যায় গোটেই মাংস হোপালে
আৰু যে হেৰি কিছুমানে
কিমান ধুনীয়া লাগে।
অ', সেইটোৱে আৰু কিছুমানে যে এই যে হকান মো এনে মোৰ হাক্কা নুডেলছ খাই ভালে লাগে হা কিন্তু কিছুমান ৰেষ্টু ৰেন্ট চাবাচোন হাক্কা নডেলছ্ ত কেপচিকাম এটা ঢালি দিয়ে ঔ মই তেতিয়া মোৰ মোৰ একে তেতিয়া মাথা বেয়া হৈ
ফ্ৰাইড ৰাইচত ক'পা বা তুমি ভাবা ফ্ৰাইড ৰাইচডাল বনাই বা পিয়াজ তেনেকে দিয়ে তাৰ পিছত মাংস চাং তেনেকে দিয়ে গাজৰলেকে সহ্য হয় এই কেপচি কান্দা লম্বা লম্বা কে কিয় দিব লাগে মান
সেইটোৱে ত সেই মানে কোনে ভাল পাই বাও সেইটো মে ইমান বেয়া মোৰ ভাবিলে বাও
দা জ্বলা আছে না কিবা ভ-কমৰীয়া গোন্ধ এডা তাতকে বিহ জলকীয়া গাল কাটি দি দিয়াই ভাল
সেইটোৱে আৰু মানে সেইটো মানে জলকীয়া হেৰিয়তে কেপচিকামটো ৰখা হয় ন কিন্তু তাৰমানে জ্বলানো কত আছে।
অ', তো নামতহে জলকীয়া
সেইটোৱেতো
মই দেখিলে খং উঠি আহে ন মই ইমান বেয়া পাও মই ইমান ব একো বস্তুৱে চাগে বেয়া নাপাওঁ। কেপচিকাম মই যিমান অশান্তি পাওঁ মানে
ময়ো বহুত বেয়া পাও দেই মও বেয়া পাও মানে কিছুমানে আকৌ কেপচিকাম ভাল পায়।
আমাৰ হিয়া দা পগলা হৈ যায় ফুৰ্তিত
কেপচিকাম পালে।
উম কেপচিকাম আনেও এগাল এগাল
এবাৰ পলিহতৰ ঘৰত কেপচিলাম ৰুইছিলে হা তাই মোক একে ফটো মাৰি আনিছে আছে তাৰমানে সেট প্ৰথম কেপচিকেম মই কৈছো সেইবিলাক তইয়ে খা গৈ নহলে বা পেলাই দেগৈ মোক নেদেখুৱাবি বোলো
উম মও দেখি ভাল নাপায়। দেখিও ভাল নাপাওঁ খায়ো ভাল নাপাওঁ একোৱেই ভাল নালাগে।
মোৰো এ আমাৰ ইয়াত যে মাৰি থৈছিলো খেতি কৰিছে বুলি তাৰ মানে আ- কঠীয়া ৰুইছিলে যে ইয়াৰ পা ইয়াত তাৰমানে কঠীয়া পেলাইছিলে আৰু এইখিনি এতিয়া ত গৈ পথাৰত ৰুব গৈ ন, সেইখিনি মানে আ এতিয়া উঠাই আছে আমাৰ সন্মুখতে মই কৈছিলো ন অলপ দিনৰ আগত। জেগা অকন যে আছে ফিল্ডৰ নিচিনা এনে মানে এনে য'ত খালী থাকে হা আমাৰ তাত মানে, শুনিছা? এনে মানে সেইখন খালী থাকে বোলো, কিন্তু যেতিয়া মানে এনেকুৱা এ কঠীয়া ৰুৱা টাইম হয় তাত মানে কঠীয়া লৈ মেলি ইয়াৰ পৰা লৈ যায়।
মাতটো ভাগি ভাগি গৈছে তোমাৰ।
তাৰমানে এনেই বোলো ঠিকে থাকে। হেল্ল'!
অঁ, এতিয়া কোৱা?
শুনিছা? হেল্ল'! এনে বোলো ঠিকে থাকে। শুনিছা নে নাই? এনেই বোলো
শুনি আছোঁ। অঁ কোৱা?
এনেই খালী থাকে হা আমাৰ তাত বেডমিন্টনো খেলা হয় তেনেকে মানে কৰা হয় কিন্তু যেতিয়া ক ঠীয়া টাইম আহে তেতিয়া মানে ই ইয়াৰা পৰা এইখিনি লৈ যোৱা হয়। তাৰ মানে প্ৰথমে ইয়াত কঠিয়াই দিয়া হয় তাৰপিছত লৈ যায়, তাৰপিছ মানে আজি ইয়াত মানে মানুহ কমকে লাগি আছে। তাৰপিছত সেইটো কাৰনে মানুহ লাগে বুলি মাতি আছিলে। আমাৰ ইয়াৰ ষ্টুডেন্ট বিলাকে কেনেকে গম পালে জানো। সিহঁতি মানে যায় আৰু হা, মানে পইচা দিম বুলি ক'লে। কিছুমান মানে আগতে ঘৰ অঁ ঘৰত কৰা আছে ন এনেকুৱা যোন বিলাক ট্ৰাইবেল মানুহ সেইবিলাক তো ঘৰত খেতি কৰেই ন। সিহঁতি লাগিলে বাহিৰৰ পৰা যিমানে ষ্টেণ্ডাৰ্ড নহয় হেঁতিটো সেইবিলাকে কাম কৰেই। আমাৰ লগৰ কেইজনী মানো আছে কা অঁ আমাৰ লগৰ কেইজনী মানো আছে কাৰ্বি আংলঙৰ আকৌ সিহঁতৰ কাৰ্বি আৰু বড়ো কেইজনীমান আছে। সিহঁতবিলাকে যায়ে আৰু তাৰপাছত নিদিলে ৱাৰ্ডেন মে'মে।
কিয় দিব বাৰু যাবলে। সেইটোৱেটো সিহঁত পঢ়িবলৈ আহিছে, সিহঁতক কঠিয়া ওঘালিব দিব নেকি।
সেইটোৱেটো।
হে ক্লাভন আহিলে, অঁহ' হেৰি কিটো এতিয়া হেৰিক দিলে আৰু কামবোৰ। নাযায় নহয় এতিয়া, উম। সি ভাত খাই আছে। অঁ।
হা?
ভাত খাই আছে সি এতিয়া।
তাৰপৰা ৰখি আছো মই তোমাৰ লগত কথা পাতি আছো, তাৰ বহি পেলাই শুনি থাকিব কি আছে বাৰু আমিতো জাহা তাহা মই যি কথাই নাপাতো মই এনেকে শুনি থাকিলে বহুত অশান্তি পাওঁ, মানে কেতিয়াবা
সেইটো হয়
ভাইটিয়ে তোমাৰ লগত পাতি আছে মই ওচৰত গৈ বহি তাক কিবা এটা কৈ পেলাই গুচি অহা বা সি মই পাতি থাকোতে কিবা এটা আহি পেলাই আকৌ গুচি অহাটো বেলেগ হয় নহয়? এনেকে পাতি থাকিলে চাইডত বহি থাকিলে ভাল নালাগে মানে যিয়ে নোপাতো দৰকাৰ পৰিলে।
অ' ইয়াৰ লগত মই কালি পাতিছিলো নহয়। তুমি যে কৈছিলা নাৰায়ণপূজাব মন আছিলে বুলি। লৈ যাম বুলি কৈছে। বাৰু
আমি আহিলে মাহীতৰ লগৰতো সোমাই আহিম।
অ হ'ব
অ
আৰু যে আমাৰ জাননা ৱাৰ্ডেন মেম জনী যে।
উম
মনোৰন ৰ্জনী আমাৰ এই মই যে কৈছিলো। নাৰায়ণপুৰত যে আমাৰ চিনিয়ৰ খিনি যে আছে। চিনিয়ৰ খিন লগত- যে ভায়েককেইটাাৰ মানে জুনিয়ৰো আহিছে। আমাৰ সেই জুনিয়ৰ এটাৰ ল'ৰা এটটা মাহেক তাৰ মানে পেহীয়েক জীয়েক- এতিয়া নতুন হ'ব মেম জনে অ এতিয়াহে গম পাইছো। কেনেকে গম পালে জানা তাৰ মানে মে' অ' একেবাৰে নিলে তাৰমানে মেম মানে।
উম।
আমি চব যোৱাৰ পিছতহে যাই যাব ন এতিয়া মানে সি মেমৰ কাৰণে ৰ কি দিব। সেইকাৰণে কথাটো গম পোৱা হ'ল।
অ মেমু তাৰে-
মেম লখিমপুৰত-
হা
মেম লখিমপুৰত শুনিছা,? মেম বোলো লখিমপুৰৰ,
অ শুনিছো উম
আজি তোমালোকৰ কি বনাইছে।
মাংস আছিল।
আজি উ আজিতো শাক নহয় ন।
নাই নাই খাই থাকিল শাক আছে ৰঙালাও, কিবা ভাজি- আাকৰ ৰঙালাও, পাটৰ এ আগৰ উম নখাও মই
ই ই বোলে চতিতা, কেনা বইল কৰিও খাই বহুত ভাল পায়।
উম
জিমান গিপিনে তিতাকেৰা বইল।
ঘৰ নহলে তিতাকেৰেলা আনিছিল এই নকবা আৰু
কে মই কৈছো পিছত বোলো বিয়া পাতিলে সুবিধাই হব অ হব।
হেল্ল'
হেল্ল'
হ'ব এন্তে।
কি হ'ল? হেল্ল' অঁ অঁ অঁ শুনিছোঁ।
হ'ব বোলো